অ, চাইছানে? হয়, হয়, ক'ব পাইছো, ক'ত আছে আপুনি বৰ্তমান?
বৰ্তমান এনেই ঘৰতেই অলপ চলা-ফুৰা কৰি আছো।
সুন্দৰ, সুন্দৰ, খুব সুন্দৰ, গৰমত নিশ্চয় পৰিছে বহুত।
গৰম পৰিছে, সেইকাৰণে মানে চলা-ফুৰা কৰি আছো, অলপ ঠাণ্ডা অনুভৱ কৰি আছো মানে দেহাত।
হয়, হয়, সুন্দৰ আহ, আজি আপোনাৰ লগত এক গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিম বুলি মানে থিৰাং কৰিছো, সময় নিশ্চয় হ'ব।
আছে, আছে, সময় আছে, ক'ওক।
অ, মানে আজি বিষয়টো হৈছে, সময়।
সময় হয়, খুব সুন্দৰ বিষয়, খুব সুন্দৰ বিষয়।
অ, মই যদি আপোনাক প্ৰথমতে সোধোঁ যে সময়ৰ মূল্য বুলিলে, আপুনি কি বুজে? আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ।
সময় হৈছে আমাৰ জীৱনৰ আটাইতকৈ এক ভয়ংকৰ বস্তু। প্ৰথমতে যদি মই কওঁ, কাৰণ সময় আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, সময় আমাৰ বাবে ৰখি নাথাকে, কাৰো কাৰণে ৰখি নাথাকে।
আপোনাৰ কাৰো বাবে সময় নৰয় সময় নিজৰ দিশে নিজে বাঢ়ি থাকে। ইফালে যোনে যেনেকৈ আছে থাক মানে সেনেকে সময়ৰ মানে গুৰুত্ব।
হয়, হয়। সময়ক এতিয়া যদি আপোনাৰ মোক খোধে মই আটাইতকৈ ভয় কৰা বস্তুটো? মই কম সময়।
স তাকেই মই সেইটয়ে ক'লো প মই তাকে সেইটোৱে কৈছো মই সময় সকলো মানুহৰে ভয় কৰিব লগা বস্তু এটা।
হয়, হয়। কাৰ কেতিয়া ক'ত কি হয় মানে ক'ত কি লিখা আছে। একো মানে সেই সময়েহে উত্তৰ দিব পাৰিব কেৱল উম,
এতিয়া আপোনাৰ যদি ধৰি লও গুৰুত্বপূৰ্ণ কাম এটা আছে। আজি আপুনি যদি নকৰে আপোনাৰ কাৰণে সময়টো ৰখি নি সময় কিন্তু গুচি যাব কিন্তু আপোনাৰ কামতটো ৰখি যাব।
হয়, হয় একেবাৰে ঠিক কথা কৈছে, মানে এতিয়া মই মোৰ উদাহৰণ স্বৰূপে যদি ক'বলৈ যাওঁ যেতিয়া মই হায় ছেকেণ্ডৰী পঢ়ি, পঢ়ি শিক্ষা মানে পঢ়ি থকা সময়ত মই ভাবিছিলো এ হ'ব মোৰ দুমাহ সময় আছে। মই পঢ়ি শেষ কৰি দিম। এই দুমাহত সেই দুমাহটো গৈ কি এতিয়া আপোনাৰ এমাহ হ'ল দহ দিন পৰ দিন দহ ন দিন আছে। তাৰ আগত মই মানে উপলব্ধি কৰিছো যে মই আহ, মিছাতে বহু সময় অপব্যয় কৰি দিলো গতিকে সেনেকৈ মানে মই পিছত মানে উপলব্ধি কৰিছো সময়ৰ মূল্য টো
একদম হয় একদম মানে ঠিক কথা কৈছে আপুনি সময় মোৰো আপোনাৰ নিচিনা একেই দখা। এই পৰীক্ষাৰ সময়তে ক'ব গ'লে।
উম, উম।
সময়ৰ কাৰণে বহুত মানে মোৰ লোকচান হৈছে।
অ'অ'
মোৰ লাভ কিন্তু হোৱা নাই আজিলৈকে সময়ৰ কাৰণে সময়ৰ কাৰণে মই যি কৰিছো লোকচানেই কৰিছো চব।
হয়, হয় এবাৰ এজন বহুত মানে ধনী ব্যয়ক্তি এজনে মানে এষাৰ মানে তেওঁৰ জীৱনৰ শেষ মুহুৰ্তত আহ, কৈছিলে যে মই বহুত সময় অপব্য় কৰিলো এতিয়া সময়ে সময় নষ্ট কৰিলো এতিয়া সময়ে মোক নষ্ট কৰিছিল চে মানে তেওঁৰ অ' কেন্সাৰ বেমাৰ আছিলে তেখেতে মানে সময় তে কোনো চিকিৎসা নকৰিলে মানে গম পায়ো গতিকে শেষত যেতিয়া তেখেতৰ লাষ্ট টেষ্ট পালেগৈ তেতিয়া মানে ড ক্টৰে কলে তেতিয়া তেওঁ মানে কৈছিলে যে মই সময় নষ্ট কৰিলো সময়ত কাম মই সময়ৰ চিকিৎসা সময়ত নকৰিলো। গতিকে এতিয়া সময়ে মোক নষ্ট কৰিব। গতিকে এবাৰ ভাবি চাওক কিমানে গুৰুত্বপূৰ্ণ বাক্য তেওঁ মানে আমাৰ বাবে কৈ গৈছে বা শিকাই গৈছে।
হয় কাৰণ প্ৰথমতে তেওঁ সময় কাৰণে সময় তেওঁৰ কাৰণে ৰোৱা নাছিল, আজি তেওঁৰ কাৰণে সময় ৰৈ আছে।
হয়, হয়।
এতিয়া যদি মই আপোনাক সুধিব যাওঁ যে আগৰ দিনত মানুহৰ সময়টোক বহুত গুৰুত্ব দিছিল হয়নে নহয়? সেই ক্ষেত্ৰত আপুনি কি ক'ব যে সময় মানুহ আগৰ দিনৰ মানুহে কেনেকৈ সময়টোক মানে ব্যৱহাৰ কৰিছিল?
তৰ মানুহে ত' বি-আ, একেবাৰে যদি মই আদিম যুগলৈ যাওঁ তেতিয়াতো মানে কোনো ঘড়ী ব্যৱস্থা নাছিল, গতিকে তেতিয়া মানুহে সূৰ্য্য বা এনেকুৱা পৃথিৱীখনৰ যি বা তাৱৰণ সূয-সূৰ্য্য, চন্দ্ৰৰ লগত মানে একেলগে মানে মিলিত হৈ তেওঁলোকে সময়ৰ অনুভৱ কৰিছিল, আৰু সেইমতে তেওঁলোকে মানে কাম কৰিছিল যেনেদৰে সূৰ্য্য উদয় হোৱাৰ লগে, লগে শুই উঠা। সূ্ৰ্য্য অস্ত যোৱাৰ লগে, লগে ৰাতি শুৱা, গতিকে তেওঁলোকৰ জীৱন ধাৰণ মানে খুব সুন্দৰ আৰু সুচাৰুৰূপে হৈ গৈছিল আৰু তেতিয়া তেওঁলোকে সময় মূল্যত টো, খুব ধুনীয়াকৈ বুজিছিল। কিন্তু, বৰ্তমান এতিয়া আমি যিমানেই মানে মডাৰ্ণ হৈ গৈছোঁ, ডিজিটেল হৈ গৈছোঁ, ঘড়ী আছে বিভিন্ন ধৰণৰ মাধ্যম আছে। সময় চাব পৰা, তথাপিও যেন আমি মানে সময়ক যেন অপব্যৱহাৰ কৰি, কৰি আছোঁ বা অলাগতিয়াল সামাজিক মাধ্যমৰ কোনোবাই ভাত খোৱা, কোনোবাই কন্দা ভিডিঅ' কোনোবাই নচা ভিডিঅ' চাই মানে মিছাতে সময় অপব্যয় কৰিছোঁ। তাৰসলনি যদি আমি এখন ভাল কিতাপ এখন পঢ়িলোহেঁতেন বা জ্ঞানবৰ্দ্ধক বা ভিডিঅ' চালোহেঁতেন তেতিয়া মই ভাবোঁ সেইটো সময় সদ উপয়োগ কৰা এক ব্যৱস্থা, আপুনি কি কয় এই ক্ষেত্ৰত?
হয়, আপুনি খুব ভা, শুদ্ধ কথা কৈছে, একদম সঁচা কথা কৈছে সময় আজিকালি মানে নৱপ্ৰজন্মই হওঁক বা যুৱপ্ৰজন্মই হওঁক সময়টোক তেওঁলোকে গুৰুত্ব নিদিয়ে, ভাবিছে এ হ'ব সময় আছে কৰি থাকিম লাহে, লাহে। টো, লাহে, লাহে কৰিলে নহ'ব।
বা কামৰ বোজাত টো এটা সময়ত বাঢ়ি যাব, পঢ়াৰ বোজাই হওঁক বা কামৰ বোজাই হওঁক। অ'।
বয়স আপোনাৰ বাঢ়ি থাকিব, কিন্তু সময় আপোনাৰ কাৰণে ৰৈ নাথাকিব।
হয়, হয়, ঠিক কথা।
সেইকাৰণে অতি কম বয়সতে ভালকৈ যদি আপুনি গোটেইখিনি বস্তু আহৰণ কৰি লয়, সময়মতে তেতিয়াহ'লে আপুনি ভাল জীৱন যাপন এটা উপভোগ কৰিব পাৰিব।
উম, উম, ঠিক কথা যেনেকৈ ধৰক এতিয়া এজন যুৱকৰ উদাহৰণ যদি আমি দিব যাওঁ। যুৱকজন আজিকালি যুৱ প্ৰজন্ম বি-বিশেষকৈ মদ, ভাং খাই আড্ডা মাৰি লগৰ লগত ঘূৰিয়া, ফুৰা কৰি মানে সময় অতিবাহিত কৰে। তাৰ ঠাইত আকৌ আন এজন যুৱকে মানে ব্যৱসায় বাণিজ্য হওঁক বা পঢ়া শুনা কৰি তেখেতে কেনেদৰে মানে জীৱনত লক্ষ্যত উপনীত হৈ এ, মানে নিজৰ উপাৰ্জনৰ মানে বাট মুকলি কৰাত তেখেত ব্যস্ত থাক হেই এতিয়া দুয়োজন বন্ধু, দুয়োজন মানে ল'ৰাই যেতিয়া এটা বয়স পাব যে, আ, মানে যেতিয়া ধৰক পয়ত্ৰিশৰ উৰ্দ্ধৰ হ'ব, তেতিয়া তেখেত দুইজনে উপলব্ধি কৰিব যে তেওঁলোকে কি কৰিলে এজনেতো সময় অপব্যয় কৰিলে, লগৰ লগত ঘূৰিলে, ফুৰিলে মজমস্তি কৰিলে ভাবিলে মই এইটো মোৰ বয়স মজমস্তি কৰা, এনজয় কৰা, কিন্তু শেষত গৈ তেখেতৰ মানে বুঢ়া বয়সত গৈ তেখেতে চিন্তাত পৰিব লাগিব। মই মোৰ সময় অপব্যয় মিছাতে কৰিলোঁ, তেতিয়াই মই একো উপাৰ্জনৰ বাট মুকলি কৰি নললোঁ, এতিয়া মই এনেকুৱা হৈছে অৱস্থা। কিন্তু আনজনৰ আকৌ সেই সময়খিনিত তেখেতে খুব আনন্দৰে উপভোগ কৰিব পাৰিব। গতিকে আপুনি বুজি পাইছেনে সময়ৰ মই উদাহৰণটো কেনেকৈ দিব বিচাৰিছো
বহুত মানে ভালকে বুজি পাইছো মানে ধুনীয়াকৈ মোক বুজাই দিছে কথাখিনি
অঁ অঁ
কিন্তু মই এটা ইয়াত কথা ক'ব ওলাইছো যে আপুনি কোৱা ধৰণে তেনেকে মানুহে সময়তটো মজমস্তি কৰি কাৰবাৰ লগত মদ ভাং আড্ডা। আড্ডা মাৰি। সময় নষ্ট কৰি আছে হয় কিন্তু তাৰ মাজতে মই ভাবো অলপমান ঘূৰা ফুৰা। কৰিব লাগিব কাৰণ। আপোনাৰ মনটোৰো কথা আছে মনটো স্থিৰ কৰি। কৰিব লাগিব সকলোৰে লগ কৰি কিন্তু এই। এতিয়া আৰু মানে অৰ্থ এইটো নহয় যে আপুনি মদ ভাং খাব কি আড্ডা মাৰিব সেইটো নহয়। ভাল কামত আপোনাৰ সময়টো খটোৱাওক।
হয় ক'ৰবাত ফুৰিব গৈছে ভাল ঠাইৰ এইডোখৰত ফুৰিব গ'ল হয়নে?
হয়। সেই ঠাইটোৰ ইতিহাস কি সেইটো জানক। সেই ঠাইডোখৰ সৃষ্টি কেনেকে হ'ল তাৰ মানে। মহিমা কি তো আগতকৈ ভাল লগা চাই ঠাইখনৰ বস্তুটো কি সেইখিনি বস্তুৰ ওপৰত। জ্ঞান আহৰণ কৰাৰ সময়টো নচ সময়টো খটোৱাওক।
হয় হয়।
এনেই অযথা বিনা কাৰণত সময়তো খটোৱাই লাভ নাই।
ঠিকেই ঠিকেই গতিকে সময় কাৰো বাবে নৰয়। সময়ৰ টিকনি ডাল হেনো আগফালে ঘূৰে বুলি মানে এষাৰ কথা আছে বা গীতো আছে কিছুমান।
হয় আপুনি কলেই যে সময়ৰ টিকনি আগফালে উৰে মামা।
হয় হয়।
মানুহে সময়ক লৈ গানো বনাই দিছে চাওক কিমান একেবাৰে সতৰ্ক বানি দিছে আগৰ দিনৰ মানুহবিলাকে।
হয় হয়। সময়ৰ টিকনিডাল মানে আগফালে যাই গতিকে আমি সময়মতে যদি কাম কাজবোৰ কৰো। তেতিয়া মানে আমাৰ জীৱনটো সুচাৰুৰূপে গৈ থাকিব বা জীৱনত আমি যি লক্ষ্য নিৰ্ধাৰণ কৰি থৈছো সেই লক্ষ্যত উপনীত হবলৈ আমাৰ সহজ হব। কিন্তু সময়ক যদি আমি অপব্যয় কৰো অপব্যৱহাৰ কৰো। তেতিয়াহ'লে এদিন সময়েও আমাক ঠিক মই আগতে কোৱা কাহিনীটোৰ নিচিনাকে সময়ে আমাৰ নচ ষ্ট কৰিব নে কি কয়
হয় হয় হয় ঠিক কথা।
উম
এতিয়া আপোনাক মই সুধিলে আপুনি সময়টোক মানে কেনেকৈ অতিবাহিত কৰে আপুনি সময় খিনি নিজৰ?
অ বৰ্তমানটোতো মই এই সময় টো মানে এঘন্টা, দুঘণ্টা দিনটোৰ মই চৌবিশ ঘন্টা সময় দুঘন্টামান প্ৰায় মই এই নিজৰ শৰীৰটোৰ নামত দিও। তাৰ পাছতে ধৰক মানে যিহেতু মই বৰ্তমান। আহ ভাল কৰ্ম সংস্থাপন যদিও পোৱা নাই তথাপিও মানে নিজৰ। খৰচ উলিয়াবলৈ একোটা কাম কৰি আছো ঘৰৰ ওচৰতে তাৰ লগতে। আনুসংগিক মই কিছুমান বাট পথ বিচাৰি আছো। কেনেকৈ আৰু অধিক টকা উপাৰ্জন কৰিব পাৰি যিহে টো বৰ্তমানো মোৰ একো ভাল সংস্থাপন হোৱা নাই, তাৰ লগে লগে মই চৰ কাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছো আৰু বৰ্তমান মানে মই যদি কও আহ মই মানে এটা বিশেষ কাম এটা কৰি আছো অনলাইন মাধ্যমৰ জৰিয়তে এ সেই কাম টো মোৰ শেষ হোৱাৰ পাছতেই মই পুনৰাই মই মোৰ মানে চৰকাৰী চাকৰি প্ৰস্তুতিৰ বাবে মই পুনৰাই আহ কাম কৰি যাম। সেই ধৰণে মই মোৰ দিনচৰ্যাটো মানে আৰু মোৰ ভগৱানৰ নামত মোৰ প্ৰায় দিনটোৰ অ অকনমান সময় মই উলিয়াও যিহেতু ভগৱানক চিন্তিবই লাগিব আমি আ আমাৰ মন মগজুও শান্তিত থাকে। গতিকে আপোনাৰ বিষয়ে কওকচোন আপুনি দিনটোৰ চৌবিশ ঘন্টা কেনেদৰে ক'ত কিমান -কিমান সময় দিয়ে?
উ হয়, মই আপুনি কোৱাৰ দৰে আপুনি বহুত ভাল- ভাল কামৰ সময়খিনি মানে অতিবাহিত কৰি আছে মইও তেনেকৈ ৰাতিপুৱা
দুই তিনি ঘণ্টা এনেকৈ অলপমান ধৰি লওক চাকৰিৰ কাৰণে প্ৰস্তুতি চলাও
হয় হয়।
ঘৰতে অলপ চলপ মানে খেতি প খেতি- বাতি কৰো।
খুব সুন্দৰ। আৰু আপুনি আপোনাৰ এটা নিনি এটা নিচা এটাও থকা বুলি মই শুনিছো এ মানে গানৰ যি সংগীতৰ সেই সংগীতৰ প্ৰতিও আপুনি সময় নিশ্চয় দিয়ে, সংগীতত
দুইটাটো মই সময় দিও। সংগীতৰ কাৰণেও মই চৰ্চা কৰি থাকো কিন্তু সংগীতটো মই ইমান গুৰুত্ব দিয়া নাই যদিও মই খেতি- বাতি বেছি গুৰুত্ব দিও কাৰণ আজিকালি খেতি- বাতি দৰকাৰ আমাৰ কাৰণে
নিশ্চয় -নিশ্চয় পথাৰ আমাৰ বজাৰ আমাৰ বুলি এষাৰ কথা আছে নহয়, খেতি- বাতি গতিকে খুব সুন্দৰ পিছে ডাঙৰীয়া আজিলৈ ইমানতে সামৰিছো, সময়ৰ যিহেতু আমি সময়ৰ কথা পাতিতে পাতোতে পাতোতে চাওক আজি আমি কিমান সময় অতিবাহিত কৰিলো গতিকে, এ আজি ইমানতে সামৰোঁ নে কি কয়?
হয়, হয় নিশ্চয়। আপুনি সময়ৰ মূল্যতটো যিহেতু বুজাই দিলে, তে সময়ৰ মূল্যটো আমিও বুজিব লাগিব।
হয়, হয়। তেতিয়াহলে আজি আমি সময়ৰ মূল্য বুজি ইমানতে সমাপ্ত কৰিছো
ঠিক আছে, ধন্যবাদ।
ধন্যবাদ।